হেল্ল',
কি খ ভালনে?
অ', ভালেই, তোমাৰ ভাল?
অ', ভালে ভালে। ক'ত আছা?
মই সেয়াত আছো ন মই লখিমপুৰত আছো। তুমি ক'ত আছা?
মই ঘৰত হে আছো।
অ', বাকী খবৰ-খাতি কোৱা?
ভালে ভালে। ঠিকে আছো বাৰু। পৰীক্ষা চৰীক্ষা খতম হ'ল, ঘৰলে আহিলো।
অ', মাহঁতৰ ভাল?
অ', ভালে ভালে। ঘৰত ভালনে চবৰে?
ভালে ভালে।
ঘৰত গৈছিলা নেকি?
ঘৰত যোৱা নাই অ'। এইৰ পৰীক্ষা হৈ আছে যে। অ', মানে আৰু এটা পৰীক্ষা আছে। যে একেবাৰে যাম বুলি আৰু মানে ক্লাছ হ'ব মানে আমাৰ।
অ', অ,
জুলাই মাহতহে চাগে ঘৰলে যাব পাৰিম আৰু
অ', অ, ইণ্টাৰ্নছিপ নাই কাৰণে
নাই নাই। এইবাৰ ইণ্টাৰ্নছিপ নাই। আমি থাৰ্ড চেমতে কৰিলো যে।
অ', অ, ভালেই হ'ল, আজৰি হ'লা, আমাৰ আকৌ এইবাৰহে আছে। মই হেতু কাৰণে বোলো পৰীক্ষাটো খতম কৰি এদিনেই হওঁক বা দুদিনেই হওঁক ঘৰত থাকি আহোংগে আৰু তাৰ পিছত হে আকৌ যাবই লাগিব। ক্লাছৰ পিছত আকৌ ইন্টাৰ্নছিপ আছে, আহিবলৈ নাপাওঁ জুলাই মাহতো।
অ', ভালেই কৰিলা। আমাৰ এইবাৰ শান্তি আৰু আমাৰ থাৰ্ড চেমতে হৈ গ'ল যে। উম।
পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা গৈছে আৰু, এই এইচ পেপাৰখনহে অকমান হেৰি হ'ল বেয়া হ'ল।
অ', অ'। মোৰো ই ভি এছখন বেয়া হৈছিলে বাৰু। অ', অ'। মোৰো ই ভি এচখন ভাল নহ'লে। মানে মেজৰ বিলাকতকে ই ভি এচখন মোৰ বেয়াই হ'ল।
অ' আমাৰ আমাৰ প্ৰায়খিনিৰে এনেকুৱা হৈ হৈছে ন'।
অ', অ'।
পেপাৰ বহুত টাফকে কাটিছে আকৌ।
টাফকে কাটিছে অ'।
ইজি বুলি ভাবি আছিলোঁ মানে, সিমানটো নহয়।
মইতো ৰাতিপুৱা পঢ়ি পৰীক্ষা দি থৈ আহিছিলোঁ সেদনা।
আৰু টো কিতাপো নাই ন'? আমাক তেনেকে কৈও দিয়া নাই। আমিতো মোবাইল পা চাই পঢ়িব লাগিব।
অ', আৰু ক্লাছো মানে মই কৰা, মই মানে সঁচা কথা ক'বলে গ'লে মই ক্লাছ এদিন নে দুদিনহে কৰিছিলোঁ।
অ' মই অকল তিনিদিন কৰিছিলোঁ। আকৌ ক্লাছ ইমান ভালকে নহয়ে দেখোন, যেতিয়াই কৰিব যাওঁ তেতিয়াই ক্লাছ টো কেনচেল বুলি কৈ দিয়ে।
অ'।
সেইটোকাৰণে আৰু
ভণ্টি কিহত পঢ়ি আছে এতিয়া? ভণ্টি কিহত পঢ়ি আছে?
অ' ভণ্টি এইবাৰ ক্লাছ এইটত।
অ' অ।
তোমালোকৰ ভণ্টিয়ে হাই-ছেণ্ডদাৰি দিয়া নাছিলে জানোঁ?
অ', তাই হায়াৰ ছেকেণ্ডৰী দিলে। তাই এতিয়া হেৰি নৰ্থ লখিমপুৰতে ইউনিভাৰ্চিট তে হেৰি লৈছে, এডমিশ্যন লৈছে।
অ', কেতিয়া ল'লেহি? তাই আহি লি লিষ্টত নাম আহি, ফাৰ্ষ লিষ্টত আহিলে নে নাম?
তাই ফা মেৰিটত আহিছিলে নাম হোম চাইন্সত, তাপিছত তাই নিবা মেৰিটত নল'লে। তাৰ পিছত সেদনা পটত আহিছিলে, পোন্ধৰ তাৰিখে আহি পেলাই যেনিবা তাই এডমিশনটো লৈ পেলাই গ'লহি। এনথ্ৰত ল'লে তাই?
ও, অ' তাই হিষ্ট্ৰ্ৰীটো ভাল পাইছিলে দেখোন, হিষ্ট্ৰীৰ লোৱা কথা আছিলে দেখোন।
হয়, হিষ্ট্ৰীট লোৱা কথা হে আছিলে। ময়ে হাক দিলোঁ অ' ট্ৰেত মেএ নিজেই মানে গম পাইছো যে আৰু মানে আমাৰ ডিপাৰ্টমেণ্টো বৰ এটা ভাল নহয়।
উম। ভালেই হ'ল দিয়া এন্থত ল'লে। তাই পিপ পাছেন্তেছ পাছেন্তেছ কিমান আছিলে তাই?
তাই ছেভেণ্টি ছেভেন পইন এইট।
অ' ঠিকে আছে।
তাৰপিছতে তাইৰ লগতে মই সিনা ঘৰলৈ ঘৰলে গুচি আহিলো।
কিয় হিল? অ' ভালে কৰিলা দিয়া, মই যাবলৈ পোৱা নাই হেৰৌ।
অ', অ' অ'।
ঘৰলৈ একেবাৰে যাম আৰু, কিনো অহা-যোৱা কৰি থাকিম। এনেও ইন্টাৰ্নশ্বিপ নাই। জুলাই মাহতো এনেও ঘৰত থাকিব লাগিব।
অ'।
সেয়াই আৰু। আকৌ এক তাৰিখ আৰু দুই তাৰিখৰ ভিতৰত মানে আমাৰ গুৱাহাটীত যাব লাগিব কিবা প্ৰগ্ৰেম আছে সত্ৰীয়া।
অঁ।
এয়াও আছে।
তুমি ইউথত গৈছিলা ন?
অ' অ' গৈছিলো।
অ কেনেকুৱা লাগিলে?
ভালেই লাগিলে, বহুত মানে একদম বুজাব নোৱাৰা অনুভৱ মানে আৰু।
মই এইবাৰ যাম চাগে।
এইবাৰ যাবা, এইবাৰ দিবা বহুত ধুনীয়া হ'ব দেই গৈ মানে অডিশ্যন দিলে আৰু এবাৰ বহুত টাফ টাফ হেৰি আহিব।
অ' অ'।
তাৰপা তোমাৰ হেৰি পে-পেজ এটা দেখিছিলো কিবা ক্লাউড কিটচেনৰ।
অ' এই পোষ্টাৰ দেখিছিলা চাগে।
অ' তাকে ভাবিলো নামটো লিখি লিখা আছে, তাৰপা ভাবিলো তুমিয়ে চাগে বুলি মই বোলো ফোন এটাকে কৰো।
অ' অ' এ ক্লাউড কিটচেন বুলি হেৰি এটা খুলিছো মানে কি হৈছে এতিয়া এই মানে পিজি চোৱা পিজিত থকাবোৰে মানে এতিয়া খানাটো মানে পিজি বিলাকৰ ভাল নহয় ন। তাৰ পিছত নোখোৱাকে থাকিবলগীয়া হয়। সেইটো কাৰণে মানে এইটো চিষ্টেম কৰিছো মানে তেহঁতক কে যি খানাটো মানে দি দিও, যোনে মানে অৰ্ডাৰ দিয়ে।
অ' তুমিয়ে বনোৱা নে, তোমাৰ হেল্প থাকে আৰু।
নাই নাই মই মানুহ লৈছো মানে।
অ'।
তোমাৰ দে ব ভাল খানা বনাই। তাৰপিছত কি চে অ' মানে মোৰ ৰুমৰ য'ত থাকো মানে মই তাৰ ৰুমৰ ওচ ওচৰতে তোমাৰ হেৰি আ ৰুম এটা লৈছো মানে, চিংগল ৰুম এট টা লৈ ললো, চিংগোল ৰুম এটা লৈ ললো তাত মানে তোমাৰ মই
যিখিনি ল'ৰা-ছোৱালী মানে খা এতিয়া কিছুমানে মানে বহুত প্ৰব্লেম হয় ন, নোখোৱাকে থাকিবলগীয়া হয়। খানাটো বেয়া হ'লে, সেইখিনিৰ কাৰণে মানে এই ব্যৱস্থাটো কৰি দিলো মানে। তাহ বনাই মেলি অ' দি এ দি দিওঁ আৰু যিটোকে খাবলে বিচাৰে।
অ' অ' নন ভেজ, ভেজ দুইটাই বনোৱা চাগে?
অ' দুইটাই বনাও, দুইটাই বনাও। সদায় তাকে অ' ফাষ্ট ফুড থাকে। কিন্তু মানে অ' হেৰি এইটো কি বুলি কয় এই শনিবাৰটোহে মই পনীৰ দি দিওঁ আৰু।
অ' ভালে কৰা।
শনিবাৰে যেনিবা মই মাংস বা মাছ বিচাৰিলেও মানে সেইকেইটা নিদো। মানে, সেই সেই সেইদিনাখন সেইটো নবনাও আৰু সেইদিনাখন অকল পনীৰটোয়ে থাকে।
উম উম। তাকে মইয়ো এই ৰুমতে থাকো যে। কেতিয়াবা বোলো নি কিনো নিজে বনাম বোলো, তোমাকে চিনাকি দেখিলো কাৰণে মই তোমাকে বোলো, কেতিয়াবা অৰ্ডাৰটো দিম।
অ' অৰ্ডাৰটো দিব পাৰিবা, মই প্ৰথমতে এইটো মানে ভবা নাছিলো। তাৰ পিছত পতক টে মনলৈ এইটো আহিলে, তাৰপিছত, ঘৰৰ মানুহক ক'লো, ঘৰৰ মানুহে ক'লে যে, বেয়া নহয় তই এ, নিজেই যদি, মানে এতিয়া কি হৈছে, নিজৰ ইনকাম এটাও হৈ আছে
হয় বাৰু, উম, উম।
আৰু মানে, মানে ভালেই লাগে দিয়াচোন, যিমান যি হ'লেও আমিও বুজি পাওঁ ন, পিজিত থাকোঁ, তেনে মানে, খানাটো কেনেকুৱা আছিলে? সেইটো কাৰণে মানে, এনেকুৱা কৰি বেয়া লগা নাই। তাকে বোলো যদি, অ' আৰু এবছ, মানে আৰু ছমাহ মান চাই লওঁ, যদি মানে, বিজনেচটো ভালকে চলে তেতিয়া হেৰি কৰি দিম, এইটো কি বুলি কয়, অলপ ডাঙৰকে হেৰি কৰিম আৰু, ভালকে কৰবাত
অ', অ', তাকে প্ৰাইজবিলাক চাগে ঠিকে আছে মানে, বেছি
অ', অ', নাই, নাই, নাই, বেছি দাম ৰখা নাই, কাৰণ মানে চব ষ্টুডেন্ট হয় ন
উম।
চবেইটো ইমানকে পে কৰিব নোৱাৰে। সেইটো কাৰণে একদম মানে, নিৰ্দিষ্ট কেইটামান এ, হেৰিহে ৰাখিছো। প্ৰাইচটো বেছি নহয়, কমেই হয়। মানে, চবেই পে কৰিব পৰাকে ৰাখিছো আৰু
অ', অ', ঠিকেই আছে দিয়া।
ডেলিভাৰীটো মানে, ময়ো দি থৈ আহোঁ, মানে যদি মোৰ কাম নাথাকে, তেতিয়া মই দি থৈ আহোঁ নহ'বা মানে, ল'ৰা এটা ৰাখিছোঁ, সি মানে দি থৈ আহেগে হেৰিয়ত, এইটো কি বুলি কয়? ৰাতি যদি লাগে, মানে তাকে পঠিয়াওঁ বেচিকে। ৰাতি যিমান যি হলেও মানে, মোৰ যাব দিগদাৰ হয় যে
অ', সেইটো হয় বাৰু।
তাৰপিছতে, এ, হেৰিয়ত, এইটো কি বুলি কয়? প'ষ্টাৰ প'ষ্টাৰ লগাইছিলো মাজতে তাৰপিছতে, হেৰি হৈছে বাৰু, কাষ্টমাৰ এতিয়া বহুতখিনিয়ে বাঢ়িলে পিজিৰ মানে, এই ওচৰৰ পিজিবিলাকৰো বহুত ছোৱালীয়ে মানে, এই দুপৰীয়া, তেহেতক খানাটো মানে সদায় দিব লাগে। তেহেতি দুপৰীয়া পিজিত খানাটো নাখায় মানে
অ', এ, দুপৰীয়া কিছুমান পিজিত বহুত বেয়া খানা দিয়ে। খাব নোৱাৰি। আগতে ময়ো আছিলো নহয়, মই জানো মানে
অ'।
ডেলিভাৰী চাৰ্জটোতো লোৱা নে নোলোৱা?
নাই, নাই, ডেলিভাৰী চাৰ্জ নলওঁ, বেছি দূৰত হ'লে লওঁ মানে, এনেই যদি তোমাৰ ওচৰৰ এৰিয়া হয়, তেতিয়া ডেলিভাৰী চাৰ্জ নলওঁ আৰু মানে, আৰু ষ্টুডেন্টখিনিৰ কাৰণে ডেলিভাৰী চাৰ্জটো নলওঁ, মানে, চ, পে' কৰিবলৈ দিগদাৰ হয় দিয়াচোন, যিমান যি হলেও, ঘৰৰ পৰা পইচা কেইটামানহে দি পঠিয়াই। চলোতে-মেলোতে সেইকেইটা পইচা লাগেই, আৰু যিখিনি মানে সদায় যিখিনি কাষ্টমাৰ, ডেইলী কাষ্টমাৰখিনিৰ পৰা মানে হেৰি, নকৰোঁ আৰু তেহেতি পা আকৌ, এক্স টা চাৰ্জ নলওঁৱেই, কাৰণ, তে, মানে সদায় দিবলগীয়া হয়ে যে
উম, উম। অ' ঠিকেই আছে, তেতিয়া মই বোলো, কেতিয়াবা মই দিম হা, মানে মইতো, এতিয়া পিজিত আছিলো আগতে ন ত', মই নিজে ৰুমলৈ আহিলোঁ, ৰুমতটো নিজে বনাই খাওঁ, কিন্তু কেতিয়াবা, চব সময়তটো বনাই খাব নোৱাৰি মানে, মন নাযায়, যিমান যি হ'লেও অ', আৰু এ-এনেকুৱা ক্লাউড কিচেনবিলাক লাগেও ওচৰে-পাজৰে তোমাৰ, মানে তোমাৰ খন দেখি পেলাই মোৰ মানে ভালো লাগিলে বোলো, চিনাকি ছোৱালীজনী আছে তাইকে ক'ব লাগিব, আৰু চবৰে ধৰি লোৱা চব সেইয়াতে খাবলৈও ভাল নহয়।
অ', খাবলৈও মন নাযায় চবতে অ, মই
দোকানে এইটো ভাবিলো আৰু মই বোলো, এনেইহে থকা হয়। মানে কেতিয়াবা অফ থাকে। দেই, কিন্তু মানে এ, যদি মই ন থাকো মানে ইয়াত তেতিয়াহে অফ থাকে। এনেই সদায় হেৰিয়ে হৈ থাকে, খোলাইে থাকে বাৰু।
অ', অ,
অৰ্ডাৰটো তুমি তাতে ফোন নম্বৰ দিয়াই থাকি দিয়াই আছে। তুমি সেইটোৰ পৰা অৰ্ডাৰ কৰিব পাৰিবা।
নহবাৰ হোৱাটছএপ নম্বৰো আছে। তাত মেছেজ দি দি পেলাই লোকেশ্যনটো দি দিলেও আমি দি দিব পাৰিম মানে।
অ', ঠিক আছে। মই তেতিয়া তোমাক তোমাকে কন্টেক কৰিম আৰু দে, মই মানে ললো মানে মানে তোমাৰ পষ্টাৰ দেখিলে তুমিয়ে হয় নাই কনফাম কৰিবলৈ হে তোমাক ফোন কৰিলো। আৰু তুমি তোমাৰো প্ৰায়েছেজ বিলাক কেনেকুৱা কি কথা সুধিবলৈ মানে
অ', অ, প্ৰাইচতটো একেবাৰে কম ৰাখিছো মানে চবেই পে কৰিব পৰাকে আৰু
অ', ঠিক আছে। তেতিয়া মই তোমাকে হেৰি কৰিম আৰু মোৰ লগৰ খিনিকো কৈ দিম আৰু
অ', অ, ঠিক আছে। তুমি ক'বা বাৰু
অ', অ, বাৰু ঠিক আছে দিয়া। বেলেগ এদিন ফোন কৰিম।
অ', অ, ঠিক আছে দিয়া। ৰাখিছো দেই অ,